হেল্ল' আহ, কি কৰি আছে?
অ' মই এনেই বহি আছো। বাহিৰত বহি গান শুনি আছিলো, তুমি কি কৰি আছা?
ময়ো অলপ বাহিৰত এনেই খোজ কঢ়া কৰি খোজ কাঢ়িছো অলপ মানে বিৰাট ব গৰম ন আজি।
হয় আৰু এনেইতো খোজ কঢ়াটো ভালেই হয় ডাইটিঙ কাৰণে ভাল হয়।
অ' মানে শৰীৰৰ কাৰণে ভাল, খোজ কঢ়িকে ভাল লাগে আৰু। এনে গাটো অলপ ঠাণ্ডা হয় ন বতাহ পাই থাকে।
সেই তাকে এনেই বহি থাকিলেত এলাহ লাগি যায় ন, খোজ কঢ়ি খোজ কাঢ়িলে অলপ মাই ফেৰাচ হৈ যায়। প্ৰেছ হৈ যায় ন সেইকাৰণে।
সেইকাৰণে খোজ কাঢ়ো অলপ গধূলি সময়, তুমি খোজ কাঢ়ানে?
কেতিয়া ম খোজাঢ়ো ৰাতিপুৱাৰ সময়ত খোজা কাঢ়ো অলপ আৰু গধূলি সময়তো কেতিয়াবও খোজাঢ়ি থাকো। হেল্ল' ভাল ভালে হয় উ খোজ কাঢ়িলে নহ'লেও এনে শুই থাকিলেতো হয়, কোৱা।
ৰানিং চানিং কৰিকে ভাল পোৱা নে?
অ' ৰাণিং কৰি ভাল পাও, কিন্তু সেনেকুৱা হোৱাই নাই মানে ৰাণিং কৰিব যোৱা হোৱাই নাই মানে মোৰ। লগৰ কৈ আছিল এ মানে ৰানিং কৰিবলৈ যাওঁ বুলি। গছিল কিন্তু এনেকুৱা যোৱা হোৱাই নাই মানে ৰাতিপুৱা উঠিবলৈ মনেই নাযায় ন। অ' সেইকাৰণে তুমি যোৱানে ৰানিংত?
যোৱা নাই তেনেকুৱাকে ৰানিংত। সময় মানে মই ইভিনিং যাওঁ এনেই ৰাণিং চানিং কৰিব এনেকুৱা সময়তে যাওঁ, মানে মৰ্ণিং ৰাতিপুৱা ইমান এইটো উঠিবলে অলপ দিগদাৰ পাওঁ।
অ' অ' মই অ' উম।
আৰু অলপ দুপৰীয়া হ'লে মানে আকৌ বেয়া লাগে নহয় চব মানুহ মানে কামত থাকে আৰু নিজে ৰাণিং কৰি থাকিলে মানে, এই ভাল নালাগে অলপ। আৰু ইভিনিংটো ইভিনিং ইভিনিংতটো অলপ গৰমো থাকে ৰানিং চনিং কৰিলে ভাল লাগে।
উম হয়, ইতিয়া যে তুমি আ এতিয়াতো তোমাৰ বতৰো অলপ ঠাণ্ডা ঠাণ্ডা হৈছে ঠাণ্ডাৰ দিনত মানে ৰানিং কৰাটো ভাল লাগে কিন্তু ন। মান বহুত গৰম কৰি দিয়ে শৰীৰটো।
খৰম গৰম কৰিলে মানে ভাগৰি গুৰিকৈ গৰম হ'লে মানে ঠাণ্ডা নিজে হৈ য এতিয়াাত গৰম হ'লেও মানে ফেন চেন লগা হয়। ঠাণ্ডাই নহয় শৰীৰটো। দিনতো মানে ঠাণ্ডাৰ কাৰণে নিজে ঠাণ্ডা হৈ যায় ন অলপ
উম, উম, হয়, উম, ঠিকেই হ'ল এইটোতো হয়। মানে তোমাৰ ঠাণ্ডা দিনত বহুত মানুহ ৰানিং কৰিব যায় কিন্তু বাহিৰত উলালে। ৰাতিপুৱা দেখা পাবা ৰাতিপুৱা হ'ল তোমাৰ এনে সন্ধিয়া টাইমতো বহুত মানুহে ৰানিঙত যায়। মই ময়ো মাজতে উলাই ৰানিং তোমাৰ এনে চাবাচোন আ, ঠাণ্ডা দিনত তুমি কিবা কিবি খেলিলেও ভাল ভাল হয় তোমাৰ, মানে শৰীৰটো গৰম হৈ থাকে ন'। তেতিয়া ভাল হয়, কিবা কিব কিছুমান মানুহে বেডমিন্টন খেলে। আৰু কিছুমানে বহুত কিবা উম, হয়,
খেলা ধূলা কৰিব অ', খেলা ধূলা কৰিব পাৰি ঠাণ্ডা দিনত। গৰম দিনত তেনেকুৱা খেলা ধূলা কৰিব কাৰণে একদম অশান্তি লাগে।
তোমাৰ ঘাম দেখি
ঘামো ওলাই আৰু অলপ মানে গৰমৰ কাৰণে গাখনো গলি যায়।
আৰু ঠাণ্ডা দিনত তোমাৰ ঘা ঘাম উলোৱাতো বহুত ভাল হয় কিন্তু তোমাৰা মানে ঠাণ্ডা দিনত এনেতো ঘাম নোলায় ন' ত' আমাৰ শৰীৰটো ঘাম উলোৱাটো ভাল হয়।
উম, উম,
আৰু বেছিয়ে উলোৱাটো ভাল নহয় গৰম দিনত বহুতেই ওলাই থাকে ন ঠাণ্ডা দিনতটো নোলায় সেইকাৰণে ঘাম ওলাবৰ কাৰণে ৰানিং চানিং কৰিব লাগে ৰানিং কৰিব লাগে কিবা খেলা ধূলা কৰিব লাগে।
হয়, হয় ঠিকেই কলা তোমি।
আৰু কিছুমানেতো উ, কিছুমানেটো তোমাৰ ৰাতিপুৱা জুম্বাও কৰে ডান্স কৰি কৰি যে কৰে যে য়োগা এনেকুৱা তুমি কৰি পাইছা নে সেইটো?
অ', তেনেকুৱা জুম্বা চুম্বাটো কৰা নাই বাৰু।
অ', হয় নেকি?
এনে কৰিবতো মন আছিলে তুমি কৰিছানে?
অ', মই কৰি আগতে তোমাৰ এই এন চি চি ত থ থাকে মানে তেতিয়া কৰিছিলো আমাক লৈ গৈছিল। ছিলে সৰু সজায়ত। তিয়া কৰিছিল এই তোমাৰ সৰু সজায় ৰাণিং হৈছিলে সেইটোত পা কৰিছিলা নেকি?
নাই নাই মই কৰা নাই তুমি কৰিছিলাঁ নেকি?
অ', অ', কৰিছিলোঁ।
কেতিয়া হৈছিলে ৰানিংটো?
এই ৰাণিং টো হ'ল তোমাৰ যোৱা বছৰ এবাৰো হৈছিলে এবাৰতো মই যোৱা নাই যোৱা বছৰটো গৈছিলো উম, উম, উম, হয় তোমাৰ প্ৰতয়েক বছৰ হয় বহুত কোম্পানী বোৰে মানে এইটো কৰে পইচা দি কিনে এইটো কৰে আৰু। টিচাৰ্ট চিচাৰ্ট দিয়ে উম, উম, হয় অৰ্গনাইজন
অ', ভালে। মান ৰাণিং চাণিং কৰা মানে পুৰস্কাৰ দিয়ে চাৰ্টিফিকেট দিয়ে চাগে।
উম, তোমাৰ অ', অ', যোনে ফাষ্ট, চেকন্দ মানে তোমাৰ পচিশ কিলোমিটাৰ যোনে কমপ্লিট কৰিলে তাহাঁতক মানে পোন্ধৰ হাজাৰ, দশ হাজাৰ, ত্ৰিশ হাজাৰ সেনেকুৱা পইছা দিয়ে আৰু।
হয়, নেকি অ', ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বুলি আছে ন।
উম, উম, হয়।
অ', কষ্ট আছে পঁচিশ কিল দৌৰাটো কম নহয় বাৰু।
হয়, তোমাৰ এই গাঁৱৰ মান ল'ৰা ছোৱালীয়ে তো এই অসম পুলিচৰ কাৰানে বহুত ৰানিং চানিং কৰে ন। সেইবোৰৰ কাৰণে ভাল হয় কিন্তু উম, সেইবোৰৰ মানে অভ্যাসটো আছে ন' ৰানিং কৰাটো।
তুমি এবাৰ ট্ৰাই কৰি তুমি কৰিছা নে এপ্লাই? পুলিচৰ কাৰণে।
অ', তেনেকুৱাতো মই কৰা নাই তুমি কৰিছা নেকি?
অ', ময়ো কৰা নাই মোৰতো মানে হাইটৰ কাৰণে কৰা নাই আৰু।
হয়, নেকি অ, হাইটটো লাগে ন বেছিকে অ', তেনেকুৱা মানে মই ভাবায় নাই। মই এনে কৰিব মন মানে তেনেকুৱা ডিফে লাইন ইমান ইণ্টাৰেষ্ট নাই মোৰ আগৰ
অ', হয় নেকি, হলে মানে ৰানিং চানিং কৰা যদি তুমি এনে সেইবোৰত কৰিব পাৰা মানে অসম পুলিচতো তোমাৰ ৰাণিং বেছিকে চাই ন।
অ', তোমা ৰানিং চব চাই তোমাৰ ফিজিকেল চিজিকেল চব এভ্ৰিথিং হয় সেইটোটো চাবই ন'।
উম, উম, আৰু এনে ৰাতিপুৱা উঠি য়োগা চোগা কৰা নে?
য়োগাটো কৰা যায় য়োগা কৰা যায় ৰাতিপুৱা উঠ মই য়োগা কৰিকে ভাল পাওঁ মানে, তুমি য়োগা কৰা নে?
অ', মই এনেকুৱা য়োগা নকৰো। এনে কেতিয়াবা এনে কৰি দিওঁ আৰু দিনত কিবা অ', কেতিয়াবা এ কৰিব মন গ'লে মইতো কেতিয়াবা দিনত কৰি দিওঁ আৰু য়োগা সেনেকুৱা নহয় যে ৰাতি কৰোঁ কেতিয়াবা এনে কৰিব মন গলে দিনতে এনে কৰি দিওঁ আৰু যেতিয়া পে পেট অলপ বেয়া থাকিলে পেট চট মানে আৰু কিবা গা বিষ বিষ হৈ থাকে ন' কেতিয়াবা, তেতিয়া অলপ চলপ কৰি দিওঁ তেতিয়া ভাল লাগি যায় সেনেকুৱা।
অ', ঠিকেই ক'লা অ, নাই সদায় নকৰো মানে মৰ্ণিং কৰো একবাৰ। টোৱেই আৰু সদায় কৰা যায় মৰ্ণিং অলপ সময়। মানে এক্সাৰচাইজটো কৰিব লাগে মানে, গাৰ কাৰণে মাইণ্ডটো এক্টিভ হৈ থাকে ন তোমাৰ মাইন এ
তুমি এনে কৰা যে কেতিয়াবা নকৰিলে এনে গাটো বিষাই নে?
এলাহুৱা লাগে যেতিয়া নকৰো। মানে দিনটো এলুৱা লাগে যেনেকুৱা কিবা মানে হোৱাই নাই নিচিনা লাগি থাকে। এইটো এক্সাৰচাইজ কৰিলে মানে ব্ৰেইনো এক্টিভ থাকে। আৰু গাও মানে অলপ ফূৰ্তি লাগি থাকে, মানে অলপ সেইপিনে সেইপিনে কৰোঁতেও ভাল লাগে সেইকাৰণে তাৰ কাৰণে কৰা যায়।
উম, আমাৰ বডিটো মানে এনে উম, হয়, এনেই শুই থাকিলে তোমাৰ সেনেকুৱা হয়, হয় তাক আৰু এনে অলপ এক্সাৰচাইজ কৰিলে উম, এক্সাৰচাইজ কৰিলে অলপ মাইণ্ড ফ্ৰেছ থাক আৰু বডিও এনাৰ্জেটিক হৈ থাকে আৰু কিবা কাম কৰিলেও নালাগে যে কাম কৰা নিচিনা। উম, বেছি কষ্টও নহয় যে। উম, আৰু দিনটো ভাল লাগি যায় ন মানে ৰাত ৰাতিপুৱা কৰিলে দিনটো ভাল লাগে ফ্ৰেছ ফ্ৰেছ লাগে।
হয়।
এনে তোমাৰ কেতিয়াবা শুই থাক বেছি শুলে গা চা বিষাই নে?
বেছি শুলে গাটো বিষায় মানে গাটো মানে এলুহুৱা হৈ থাকে বেছি শুলেও। এই মন নাযায় তেনেকুৱা হ'লে। ভাল নালাগে বেছি সময় শুলে, বেছি সময় শুলে মোৰ ৰাতিপুৱা জল্দি উঠা হয়টো অভ্যাস আছে যদি মই দেৰিকে উঠো এ দিনটো এলেহুৱা লাগি থাকে আৰু দুপৰীয়া শুলেও পুৰা যেনেকুৱা লাগে কে, একদম গাত মানে এইটোয়ে নাই কি একো কৰিব মন নাযায় আবেলি দুপৰীয়া সময়ত গলে মানে।
উম ঠিকেই কলা, মই তোমাৰ এ আজি শু শুইছিলো তোমাৰ চাৰিটা মানত খুইছিলো, চাৰিটাত খুইছো মই সাতটাত উঠিলো। হ'লেও মানে মোৰ মানে টোপনি, মানে হ'লেও মানে এনেকুৱা লাগি আছিল ন আৰু টোপনি লাগিয়ে আছিল। মানে ইমান শুনো মানে
মানে, আবেলি সময়ত শুলে, অ' মোৰটো সদায় হয়।
উম হয় নেকি? উম কেতিয়াবা এনেকা শুই খুলেও মানে তোমাৰ তিনি ঘন্টা চাৰি ঘন্টাও খোৱাৰ পিছতো তোমাৰ আৰু টোপনি লাগি থাকে ন?
উম ইভিনিং সময়ত শুলে কি মানে আবেলি সময়ত খলে মান তেনেকুৱা হয় আৰু। নোহোৱা হৈ যাই পোৰা গাটো। একো কৰিব নাই যায় দুৰ্বল দুৰ্বল যেন লাগে আৰু সেইকাৰ মই নুশুৱে। নোশুলে মানে ৰাতি অলপ জল্দি শুই যাওঁ। আ এনে আবেলি সময়ত শুলে মানে দুই তিনি ঘণ্টা আৰাম চে গুই যাওঁ। আৰু শুই যাওঁ, শুই থাকিব মন যা, উঠিব মন নাযায়, এনেকুৱা হৈ যায়। দেউতা হাতে মানে উঠাই থাকে। আবেলি সময়ত মানে, এনে আন্ধাৰ আন্ধাৰ সময়ত শুব নাপায় বুলি উঠাই থাকে। ফেন চেন বন্ধ কৰি দিয়ে, একদম খং উঠি যায় মোৰ, এই ফেন চেন বন্ধ গৰম লাগি য যেনেত শুব নোৱাৰি আৰু লগোৱা হৈ থাকে ন। তাৰপিছত উঠিবোৰ লগা হৈয়ে যায়, বাধ্য হৈ যায়।
মোৰো এনেকুৱাই হয় দিয়া মই আজি শুই আছিলো এ মাহতে মানে কি কি কৰে পানী চানী আনি কিনে মানে গাত দি দিয়ে পানী দিয়ে। আৰু কেতিয়াবা আহি কিনে গান বজাই দিয়ে কাণত। কিবা কিবি কৰি থাকে, কেতিয়া মানে এনেই তোমাৰ গাৰু চাৰু টানি দিয়ে। কৰি দিয়ে।
অ' অ' তেনেকুৱা হলে মানে একদম অশান্তি লাগে যটো মানে যি গাত, অশান্তিও লাগে আৰু গাত দুৰ্বল লাগে। থাকে নহয় তাৰ কাৰণে একো কৰিবই নোৱাৰি।
শুই থাকোঁতে এনেকুৱা কৰিলেত আৰু খঙে উঠি যায় একদম।
অ' ঠিকে ক'ল শুই থাকোতে কোনোবা এনেকুৱা মানে লৰ চৰ কৰিলে মানে গাত ত বেয়া লাগি থাকে আৰু এনেকুৱা ভাল নালাগে আৰু।
উম উম হয় ঠিকেই কলা থাকে, উম। দিয়া ঠিক আছে দিয়া, ভাল লাগিল কথা পাতি।
অ' দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিছে, ধন্যবাদ।